কি কৰি আছা?
এয়া আছোঁ আৰু। তুমি?
ভাত খালা নে?
খায় বৈ আজৰি।
লৰা কি কৰি আছে, লৰাই কি কৰি আছে?
ল'ৰাই শুবলৈ লৈছে।
অ', অ'। মনকন্ন্দা হুলে নে? ছোৱালী আছে এনেই নাচি।
অ'।
অ', ভাত কিহেৰে খালা?
ভাত আজি অ, হেৰি আছিলে, মাংস আছিলে।
অ'।
মাংস ধুনীয়াকে বনালো।
উম।
তাৰপিছত আও বনাই মেলি খালোঁ।
কেনেকে বনালা মাংস, ৰেচিপিটো কবাচোন কেনেকে বনালা?
অ', অ', মই সেইটো জনাই দিম বাৰু কেনেকে বনালো।
অ', অ', অ'। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? উ হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা নে?